শুনিছেনে আপুনি?
অ, শুনিছো, শুনিছো।
হয় অ, আপুনি এতিয়া কি কৰি আছে?
মই এতিয়াতো গছৰ তলত বহি আছো গৰমটোতো অত্যাধিক মই এতিয়া আজি টো বহুত গৰম দিছে। ভবা বহুত দিছে উম, আপুনি কি কৰিছে?
ময় এতিয়া মানে পথাৰত গৰু ৰখাহ হেন মানে গছৰ তলত বহি আছো আৰু। অলপ বতাহ খাই আছো যিহেতু বহুত গৰম আজি মানে বহুত গৰম পৰিছে কিমান বা ডিগ্ৰী পৰিছে চাগে
থাৰ্টি ফাইভ চল্লিছে
হয় থাৰ্টি ফাইভ থাৰ্টি ছিক্স হৈছে চাগে আজিও বহুত গৰম মানে বতাহও নাই বেছি অলপ অলপ আহি আছে হয় আপুনি ভাত খালে
আহিল
হয় হয়
আপুনি খালে
হয় খালোঁ আজি গৰম ন সেইবাবে মই মানে জিকাই কেনে ভাত খাইছোঁ আৰু
অ
বহুত গৰম পানী জিকাই কিনে ভাত খাইছো
অপোনেই মই এতিয়া মই হেৰি দালি আঞ্জাদি খালো মই দালি আাপথে দিয়ে সপোনো খেতি এতিয়াতো খেতি ৰোৱা টাইম নহয় আপোনাৰ লগৰ কষতো মন নাই খেতি
হয় আমাৰ ঘৰৰ খেতিটো হাল উঠি গৈছে
অ
তিনিদিনা চাৰিদিনে হ'ল চাগে খেতি হাল উঠা আপোনালোকৰ উঠিলে
অ আমাৰো উথিলে
হয় এ এতিয়া আপুনি মোৰ লগত কথা পাতিবলৈ সময় দিব পাৰিব নেকি
অ পাৰিম পাৰিম নিশ্চয় বাৰ
হয় এতিয়া যে আমাৰ খেতি আপুনি কৈ খুজিছে যে খেতিৰ বাবে আহ এতিয়া আপুনি অলপ খেতি খেতিৰ বাবে আমি বা খেতি কেনেকে কৰো বা আমি এতিয়া কি খেতি কৰো বা ধানৰ খেতিটো আমি কেনেকে কৰো কিহেদি হাল বাওঁ কেনেকে ৰুওঁ সেইবাবে অলপ কথা ক'ব পাৰিব নেকি
অ মই অলপ কৈ দিওঁ মানে
হয়
অ এতিয়া আমাক এতিয়াতো খেতি কৰিবলৈ হ'লে মাটি লাগিব মাটিৰ প্ৰয়োজন হ'ব নহয় আতে অ কঠীয়া কঠিয়াৰো প্ৰয়োজন হব কঠীয়াটো আমি মানে কতিপাৰে ব হল আমি বতে কঠিয়াখিনি আমি বস্তাত সোমাই কিনে খালত বা খালত মানে ভিজাই থব লাগিব আৰু না
হয় হয়
সপ্তাহ কাৰণে স সপ্তাহ দহ দিনৰ কাৰণে তাৰপিছত তেতিয়া এসপ্তাহ বা দহ দিন হ'ব ন যেতিয়া আমি সেই বিজাটো আমি মানে উঠাই আনিম আৰু না
হয়
উঠাই আনি কেনে ঘৰত মাটিত মানে খজিব লাগিব অলপমান পাত বা কচুপতেৰে ধাকিলে ক'ব পাৰিম আমি থবতি তাৰ গাগা যেতিয়া উৰিব তেতিয়া আমি পথাৰলৈ লৈ যাওঁ যাই কিনে তাতে ভালদৰে হাল বাই লৈ কিনে
হয়
ভালদৰে হাল বাই লৈ কিনে আমি মানে কঠীয়াাতটো পাৰি দিম আৰু না
হয় হয়
যেতিয়া কথাাতটো ডাঙৰ হব তেতিয়া আমি মানে ভালৰে খাৰ চাব ল কেনে মানে চাফা কৰি কিনে খৰচা দিব লাগিব আৰু ন গাৱ
হয় হয় হয়
তাৰপিছত যেিলাক কথাখিনি ডাউৰ হ'ব তেতিয়া আমি উখৰিব লাগিব উখি কিনে মানে ৰুম আৰু ন ৰব আমি ভালদৰে আৰু হাল বাই লৈ কিনে ৰুই দিম আৰু খেতি পথাৰ মানহ
হয়
অ অ তিয়া ৰলো আমি তাৰ পিছত ক চ দিলো তাতে ভালদৰে ভালকৈ ইচ্ছা কৰি ধ ঘৰ খাব নোৱাৰাৰে ত বেৰা দিব লাগিব আৰু ন
হয়
বেৰা দিয়াৰ পাছত আমি যেতিয়া ডাঙৰ হ'ব ধানটো যেতিয়া
হয়
যে ধানটো ওলিব তেতিয়া আমি অলপ ঔষধো দিব লাগিব তাতে মানে ধান প্ৰকাৰো বহুত হয় ন সেইবাবে আৰু ঔষধো দিব লাগিব খানখিনীৰ দামাটোে এইটতি পাৰ্চেণ্ট বা চভেনট পাৰ্চণ্ট পকিব
হয়
তেতিয়া আমি মানে ধানটো পাতি কিনে ঘৰলৈ লৈ আহিব লাগিব কেতিবা এতিয়াতো গতেতটো মেচিনদিও কাটে ন এতিয়া বহুত আৰু কাচৰেও কাটে
হয়
আজিকালিতো মেচিনৰ যুগ হৈছে আৰু মেচিনেদি কাতে লগ লগ মানে মৰ ন মৰিব পাৰাৰ ন অ ন ক আ ফৰ ন
হয়
আপুনি অলপ কৰিব পাৰিব
অঁ খেতিৰ বাবে
হয় হয়
হয় অ খেতি বুলি কৰি আপুনি ধান খেতি বাবে কৈ দিলে অ এতিয়া আপুনি বহুত সুন্দৰকে বুজাই দিলে ধান খেতি কেনেকে কৰিব লাগে বা ধান খেতি কৰি কিনে আমি যেতিয়া নেকি এইটো ধানটো পকিব সেইটো কাটি কিনে কেনেকে মৰণা মৰা মাৰিব লাগিব বা তাৰে খেৰেদি আমি কি কি কাম কৰিব পাৰো সেইবাবে আপুনি বুজাই দিলে ভালদৰে অ এতিয়া আমি খেতি বুলি কোৱাৰ লগে লগে আমাৰ খেতি ধান খেতি মাত্ৰ নহয় খেতি বুলি কোৱাৰ লগে লগে শাক শাক পাচলিৰ খেতি বা অনন্য অহ যি নেকি আমি যেনেহেন বেহাৰৰ তেল খাও সেই বেহাৰ বেহাৰো খেতি কৰিব পাৰো আৰু যিটো নকি আমাৰ চাহ খাও চাহপাত চাহপাতৰো আমি খেতি কৰিব ঠিক তেনেদৰে আমি খোৱা চবজিবিলাকৰ খেতি কৰা যায় আহ সেইবাবে মই যিটো নেকি ৰাঙালাও ৰাঙালাওৰ বিষয়ে মই আপোনাক দু তাৰমানে ক'ব খ বিচাৰো
হয় নিশ্চয় পাৰিব ক দিয়োক ছোন
ৰাঙাৰাওটো আমি প্ৰথমতে যিটো নেকি ৰঙাৰাও অহ খেতি কৰিবলৈ আমাক প্ৰথমতে লাগিব ৰঙালাওৰ ভধ বিধান। সেই বিধানটো আমি আহ বজাৰৰ পৰা আনি কিনে বা আমাৰ ঘৰত অহ খোৱা লাৱৰ পৰাই বিধান ৰাখি ৰাখিব পৰা যায় আহ আৰু যেতিয়ানেকি আমি ৰাঙালাওটো ৰুব খোজো তেতিয়া আমাক পোন প্ৰথমতে আমাক লাগিব আহ যিটো নেকি মাটি মাটি লাগিব আৰু সেই মাটিটো কদাল বা আহ অন্য আহ যিটো নেকি গুৰা কৰিব পাৰা বা হাল বাই কেনে বা হালতটো বেছি বোৱা নাযায় যিহেতু কম মাটি নহয় সেইবাবে আমি কদাল বা আহ দাই দি অ', খুন্দি কেনে এইটো গুৰা কৰিব পাৰি আৰু। অকমানহে মাটি লাগে বেছি নালাগে সেইবাবে আমি আহ প্ৰথমতে মাটিটো ভালদৰে গুড়া কৰিব লাগিব মিহিকে। মিহিকে গুৰা কৰাৰ পিছত আমি যিটো নেকি আহ গৰুৰ পৰা গোবৰ পাও আহ সেই গোবৰ সেই গোবৰ শুকান গবৰটো মানে সাৰ হিচাপত ইউজ কৰা যায় আৰু যিটো নেকি আমাৰ ৰঙালাৱৰ যিটো নেকি বিধান দিবৰ দিয়াৰ আগতে আমিতো মানে খাৰ হিচাপে ইউজ কৰা যায়। আৰু যেতিয়া নেকি আমি যিটো মাটিত লগ লগাই কিনে মিক্স কৰি দিওঁ তেতিয়া এইটো এইটোত মানে আমি ৰঙালাওৰ বিধানটো মানে আমি ৰুব পাৰিম আৰু
অ'।
আৰু যেতিয়া নেকি আমি এইটো ৰু উম, ৰোৱাৰ আগতে আহ আমি প্ৰথমতে এটো গুৰা কৰি লোৱাৰ পিছত আমি এইটো যিটো নেকি আমি আনি থোৱা বা ঘৰৰে বিধান ৰঙালাওৰ বিধানটো আমি তাতে পুতি দিব লাগিব আৰু।
অ'।
হয় যেতিয়া নেকি আমি ৰুই উঠো আমি প্ৰতিদিনে আহ এমাহ বা দুই সপ্তাহ বা এমাহ তাৰে এ প্ৰতিদিনে আমি মানে পানী দি থাকিব লাগিব আৰু পানীটোতো লাগ গিবই গছ গছনি ডাঙৰ হবলৈ পানীৰ বহুত দৰকাৰ। সেই বাবে মানে আমি পানী দিব লাগিব আৰু ন। হয় আহ যেতিয়া নেকি আমি পানী দিম আহ মাটিতো মানে আহ দুই সপ্তাহ বা তিন সপ্তাহ পিছত মানে এইটো আহ যিটো নেকি বিধানৰ পৰা আহ খিলি আহিব আৰু গছ কনি মানে গছখন মানে খিলি আহিব হয় ডাঙৰ হৈ আহিব আৰু যেতিয়া নেকি অলপ অলপ ডাঙৰ হৈ আহি থাকিব আমি তাতে মানে চাং দিয়া যায় আৰু কিছুমানে চাং দিয়ে আৰু কিছুমানে চাং নিদিয়ে আৰু জোনে জোনে চাং দিয়ে মানে এইটো অলপ ডাঙৰ হোৱাৰ পিছত চাং দিয়া যাই যিহে তু এইটো ৰাঙালাও ঙালাওটো মানে ডাঙৰ হৈ যাব লাগিব আৰু ন বাঢ়িব জেগা পাব লাগিব সেই বাবে আমি চাং দিয়া যায় ওপৰলৈ আৰু এই চাংটো মানে আমি প্ৰকৃতিৰ পৰা যিটো নেকি বাঁহ আছে সেই বাঁহেৰে আমি চাং বনোৱা যায় আৰু কিছুমানে ৰছিদও বনোৱা যায় আৰু ন।
অ', অ'।
হয় হয় কিন্তু মোৰ হিচাপৰ মানে ৰছীটো বেছি কামত নাহে যিহেতু ৰাঙালাওটো মানে ওজনৰ বস্তু ন সেইবাবে আমি মানে ৰছীটো দিয়াতছে মানে এ বাঁহৰ চাং বা বনাই দিলে ভাল আৰু আৰু যেতিয়া নেকি সেইটো চাং দিয়া হ'ব তাতে মানে চাং দিয়াৰ পিছত মানে এইটো বাঢ়ি আহি কিনে লাও গছটো মানে আমাক ফল দিব আৰু ৰঙা লগাৰ ফল দিব হয় যেিতিয়া নেকি এইটো ফুল ফুলাৰ পিছত ফল দিব ফল দিয়াৰ পিছত আমি মানে এইটো অ বা বজাৰত বা ঘৰত খাব কাৰণে ছিঙি আনা যায় আৰু বজাৰত আমি বিক্ৰী কৰিব হয় আমি সেইটো মানে
যেতিয়া ডাঙৰ হ'ব তেতিয়া অলপ ঔষধো দিব লাগিব আৰুিনি
হয় হয় নিশ্চয় যিটো নেকি এইটো ফুল ফুলতে মানে আমি ঔষধ দিব লাগে যিহেতু আমাৰ ৰঙালাও বা যিকোনো চব্জিত চব্জিতে মানে এ পকা পকা খাই সেইবাবে মানে আমি পকাটো মাৰিবৰ কাৰণে ঔষধ দিব লাগিব হয় কিন্তু মোৰ হিচাপৰ মানে ঔষধটো মানে এ কম কম হেৰিত দিব লাগিব আৰু বেছি দিব নালাগে যিহেতু মানুহে খাব বস্তু ন বেছিকৈ দিলে মানে মানুহৰ দেহত দেহত মানে হেৰি কি কটো বেমাৰ ে
অ
আৰু যেতিয়া নেকি এইটো ডাঙৰ হ'ব বা পকিব আহ ৰঙালাওটো এটাতে আহ দুই কেজি আঢ়ৈ কেজি মান হয় আৰু আৰু আমি দেখিছো যে বহুত ডাঙৰ যেনেহেন পাঁচ কেজি ছয় কেজি এনেকুৱা ডাঙৰ ৰঙালাও দেখা পাইছো আহ আমি বজাৰৰ সিটো কাটিিকনে চিটা চিটা কৰি কিনে কাটিিকনেও বিক্ৰী কৰিব পাৰোঁ আৰু গোটা গোটায় বিক্ৰী কৰিব পাৰোঁ পাৰোঁ আৰু
অ
আহ ঠিক তেনেদৰে আমি যিটো নেকি চাং নিদিয়াকৈ ৰাঙালাওটো আহ খেতি কৰিব পাৰো চাং নিদিয়াকৈ চং নিদিয়াকৈ কৰিলে মানে আমি যিটো নেকি খেতি কৰো ধান খেতি ধান খেতি কৰাৰ পিছত যিটো নেকি আহ মৰণা মৰাৰ পিছত যিখিনি খেৰ ওলাব এই খেৰটো মানে সেইটো ৰঙালাও আৰু যিটো এেকে খেতি কৰাত ইউজ কৰিব পাৰি আৰু হয় ইউজ কৰিব পাৰে বা দিয়া যায় আহ যিটো নেকি আমি ৰঙালাও খেতি কৰিম তাত সেই পথাৰত মানে আমি ৰঙালাওৰ আহ যিটো নেকি পথাৰত খেৰখিনি মানে আমি পাৰি দিব লাগিব আৰু প্ৰথমতে আহ যিহেতু এইটোটো ৰঙালাও সেইটো মানে মাটি লাগিলে মানে বেয়া হৈ যায় আৰু আহ ঠিক তেনেদৰে আমি সেইটো কৰিব পাৰো সেই খিনিয়ে আৰু আপুনি আৰু চব্জিৰ বিষয়ে অলপ ক'ব পাৰিব নেকি বা খেতিৰ বিষয়ে
পব্জি এতিয়া এ আমি খোৱা এতিয়া পটল কেইটামানৰ নাম কৈ দিম আৰু না মই খোৱা আৰু চবজি এতিয়া ফল আছে
হয়
অ ৰঙালাও টো আপুনি কলে।
হয়
আৰু খাল পটলো আছে পিয়ঁাজ আছে
হয় আপুনি আহ সেইটো পিয়িয়াজ বুলি কোৱাটো আমাৰ যিটোতো আমাৰ গাঁৱৰ বা আমাৰ অঞ্চলত নাই চাগে ন ৰোৱা বেছি নহয় বেছিভাগ বেলেগৰ পৰাই আনা যায় আৰু ন হয় হয় হয় এ আপুনি এইটো নেকি আলু আলু ৰোৱাৰ বাবে অলপ ক'ব পাৰিব নেকি না জানে নে না নাজানে
হয়তো মই ক'ব নোৱাৰিম, আপুনি অলপ কৈ দিয়ক নহ'লে।
অ', আলু ৰোৱাৰ বাবে ন, আলু ৰোৱাটো মই প্ৰথমতে আমুক আমাক মানে আলুৰ বিধান লাগিব আৰু যিটো আলুবিধান সেইটো লাগিব আৰু ঠিকতেনেৰে যিটো নেকি ৰঙালাও আও অ', খেতি কৰাৰ প্ৰক্ৰিয়া ঠিকতেনেদৰে আমি প্ৰথমতে মাটিটো গুৰা কৰি ল'ব লাগি ব। আৰু আলি চিষ্টেম কৰি দিব লাগিব, তাতে মানে আমি যিটো নেকি আলুৰ বিধান সেইটো মানে আমি আহ, ভিতৰলৈ সোমাই বা ৰুই দিব লাগিব আৰু। আৰু কিছু সময়ৰ পিছত বা একমাহ বা দুমাহৰ পিছত সেইটো মানে অ' বা আলুটো মানে মাটিৰ তলত অহ, যিটো নেকি আলুৰ অহ' অ', গাজা উঠে আৰু অ', গম ওপৰেদি মানে গছতটো বাঢ়ি আহে আৰু তলেদি মানে আলুটো বাঢ়ি যায় আৰু এটা গছ মানে দছটা